নমস্কাৰ বাইদেউ। নমস্কাৰ ঘৰ ক'ত? মোৰ ভাল। আপোনাৰ?
মোৰ ভালে বাৰু। তাৰ পৰা ভাত পানী খালে নে?
ভাত খালোঁ। আপোনালোকে হ'ল?
মই খাই আহিছো হে এতিয়া এনেকে তোৱা নিমখ তেলে গৰৈ মাছৰ পিটিকা, নিমখ তেল আলু পিটিকা, তেনেকে, তাপা খৰিচা পিটিকা।
ঠিকে আছে।
হয় হয় বাকী আপোনাৰ মা দেউতাক খবৰ খাতি ভালেই নহয়?
মোৰ মা দেউতাক খবৰ ভালেই বাও, আপোনালোকৰ?
আমাৰ মা-দেউতা ঠিকে আছে বাওঁ হয় তাপাৰ আমাৰ আপোনালোকৰ বাৰীত মানে মই খৰিচা বাহগাজ দোটামান লাগিছিলে খৰিচা বনাবলে।
হয় হয়
এতিয়া পাম নে নাই তাকে খবৰ কৰিবলৈ মই আপোনাক ফোন কৰা হৈছিলে।
উম! গাজ পাব বাৰু।
হয় হয়
অ খালি এতিয়া আমাৰ মানে ইয়াত বহুত পানী হৈ আছে।
হয় হয়
বাহনীয়া চাহনীয়া পানী সোমাই আছে এতিয়া আপুনি নিব পাৰে নে নোৱাৰে।
হয় হয় মই আপোনাক এটা কথা সুধিবলগীয়া আছিলে মানে বহুত দিনৰ পৰা মই আপোনাক সু সুধিম সুধিম বুলি ভাবি আছিলো তাকে সময় পোৱা নাই বোলো আজি সময় পাইছো যেতিয়া আপোনাক সুধিয়েই লও।
হয় কওঁকচোন।
সেই আপোনালোকৰ যে ডাঙৰটো ল'ৰা
হয়
তাৰ যে বিয়া পতা কথা যে আছিলে?
অ অ
তাকে ছোৱালী এজনী মই চাই দিম বুলি ভাবিছোঁ আমাৰ ওচৰৰ মানে এজনী ছোৱালী এজনী আছে বহুত ভাল ছোৱালীজনী মানে পঢ়া শুনাতো, ভাল ঘৰৰ কাম চব জানে ছোৱালীজনী ধুনীয়াও দেখি দেখিবলে বহুত ভাল আও ছোৱালীজনী গাঁৱৰ মানুহে সকলোৱে কয় ভাল বুলি
হয় নেকি সি চাইয়ে থৈছে নহয় কৰুণা বুলি কয় তেহেঁতৰ ঘৰৰ ছোৱালীজনী সেই ক'ত এই বেগে গাওঁ কৰুণা বুলি কয়, কৰুণা বুলি কয়, কৰুণা।
নাম দিল
আপোনাৰ আপোনাৰ এই হাইস্কুলত টিচাৰ কৈছিলে যে ভাই টিচাৰ বুলি কয়, যে ভাইটি চাৰ ফন্টে ফন্টে মানুহ ঘৰ যে
হয় হয় আমাকো ভাইটি চাৰে পঢ়োৱাইছিলে হয়।
অ
তাইৰ মানে ছোৱালীজনীৰ বাপেকৰ নাম কি বাৰু
বাপেকৰ নামেই কৰুণা
অ বাপেকৰ নাম গৰুনা নেকি, ছোৱালীজনীৰ নাম কি?
প্ৰিয়ম প্ৰিয়ম
অ প্ৰিয়ম অ কৰুণা মানে দেৰগেগা কৰুণা
হয় হয়
অ গাড়ী এখন যে আছে
অ আছে আছে
অ মই মানুহজক চিনি পাও ভালদৰে হ'লেও ভালদৰে নেপ পাওঁ বাওঁ হ'লেও মা দেউতাক চিনি পাঁও মানুহজন ভাল বাৰু তাকে এতিয়া ছোৱালীজনী কেনেকুৱা বা
এতিয়া মাহঁতে ভালে পাইছে বাৰু ঘৰলৈয়ো অহা যোৱা কৰি থাকে মাজে মাজে, উম
ছোৱালীজনী ভাল ভাজেই লাগে আৰু ন আজি যিদিনত আও ছোৱালী ভাল ছোৱালী পাবলৈগে নাই। মই আকৌ ছোৱালী চাই থোৱা নাই বুলিহে এজনী ছোৱালী কথা
অ' চাই থৈছিলে সি নিজে চাই থৈছিলে তাপা ঘৰত কৈ দিলে
অ', তাপা তোমাৰলোকৰ এই দাদাটো নাম কি আছিলে
এই ধণ্টি বৰুৱা
অ' তাপা ধনটিৰ এ বয়সতটো কিমান হৈছে
ধন্তী বয়স এতিয়া ছাব্বিশ ত্ৰিশ হ'ব
অ' তাৰ ওজনটো অতিপাতকে বাঢ়ি গৈছে ন কিবা তাত এতিয়া কিমান চুলেগে পাই
এতিয়া এইটটি মান হৈচেগে নেকি
এইটটি মান হৈছে গে
উম
মানে ঘৰ চৰ বনালে সি ধুমুচৰ কাম আহে
উম
হয় হয় আজিকালি সি খাবলে অলপ বহাই দিছে নে নে আগতকে অলপ কমালে
নাই খায়ে থাকে ৰাতি হলে মালটোও বেছিকে খাই দিয়ে
অ' তাপা আমাৰ বুবদা ল'ৰাটো যে
অ', বুবদা লৰাটো আছে ঘৰতে আছে সি কালি ৰাস্তাত পৰি আছিলে এনেকে সিও মানে গাঁৱৰ ল'ৰাবোৰ গাঁৱৰ ল'ৰাবোৰ বৰ বেয়া হৈ গল মানে মদ খাই অ' বহুত খাই
হয় হয় তাৰ পৰা কি ছোৱালী এজনী চাই থৈছে বুলি কোৱা শুনিছিলো মই অলপ
এই ধৰক এইবোৰ মদ খাই অভদ্ৰামি কৰি থাকে সদায় ৰাতি ৰাতি তাৰপা এতিয়া এৰিলে বুলি শুনিছো চো আজি তিনদিন মান হৈছে ৰাস্তাত পৰি আছিলে যে তেনেকেনো কোনে একচেপ কৰিব তেনেকুৱা হলে
হয় হয় তেনেকেনো কোনে গ্ৰহণ কৰি ল'ব হয় হয় হয় হয় তাৰপৰা মানে তাৰ পৰা যে আমাৰ এই কিছ কৃষ্ণ খুৰা যে, কৃষ্ণ খুৰাৰ ল'ৰাটো যে।
অ' কৃষ্ণ হেৰি টিক
টিক টিকু অ' টিকু দা আজিকালি ক'ত থাকে মই অলপ ভালদৰে জানিব বিচাৰিছো তাক মানে মই বহুত দিন হ'ল নেদেখা
অ' টিকুদাই এতিয়া সেই বেমাৰ হল যে মাক বেমাৰ হ'ল কেঞ্চাৰ হল কেঞ্চাৰ ৰোগ হ'ল সেইবাবে টিকু আকৌ ঘৰখনো চলাব লাগিব নহয় একো বেলেগ পথ নাই
কৰ্মত কৰ্মৰত অৱস্থাত মই হি নাই গুৱাহাটীত আছে বুলি শুনিছিলো
হয় হয় হয়। হয় হয়। হয় হয় মই বিয়া বাৰু পাতিবলৈ অলপ আগ্ৰহী।
অ' ছোৱালী পাইছেনে নে আগতে এজনী আছিলে নহয়।
আগৰজনী মানে কি হল এটালৈ গুচি গ'ল মানে ছোৱালীজনী বৰ ভাল নহল মানে। আপুনি এজনী চাই দিলে চোৱা অ' মই বিচাৰি বিচাৰি ভালদৰে পোৱা নাই।
আছে বাৰু আমাৰ গাঁও তো তেনেকুৱা। ভাল ছোৱালী বিচাৰিলে ওলাব।
অ' বিচাৰি দিবচোন চোন আপুনি, আপুনি মানে বিচাৰি পেলাই মোক অতি সোনকালে জনাবচোন।
বাৰু এতিয়া, এতিয়া আপুনি ঘৰতে আছেনে?
হয় হয় মই এতিয়া অলপ মানে যিহেতু আজি অতিমাত্ৰ। গৰম পৰিছে, সেইবাবে মই অলপ ৰাস্তালৈ ওলাই আহিছিলোঁ।
থাকেহে ইমান গৰম দিছে।
হয় হয় তাৰপা আপোনালোকৰ আজিকালি খেতি-বাতিবোৰ কেনে চলিছে?
খেতি এবাৰ ভাল হোৱা নাই মানে, দৌপাক নদীখন একদম পুৰা ৰুই গৈছে আৰু পু টি গৈছে এনেকুৱা হৈছে।
হয় হয় আমাৰো এইবাৰ মানে কি হ'ল প্ৰথমবাৰ খেতি ৰুলো নহয় ইমানেই অতিপাত ৰ'দ দিলে যে গো টেই খেতি-বাতি ৰ'দত আকৌ ৰ'দৰ ঘৰত, ঘৰত মানে গোটেই খেতি-বাতি নষ্ট হৈ গুছি গ'ল নহয়।
তাকে, আমাৰো ৰুইছিলে মানে আজি তিনদিন মান হ'ল ৰোৱা তাৰপা আকৌ দৌপাং নদী খন ওচৰতে আ ছিল যে, এজাক বৰষুণ দিলে পানী আহি যায় সেই গোটেই পানী আহি পুতি পেলালে।
তাৰপা হেৰি মই কথা এটা শুনিছিলো।
কওকচোন।
সেই আপোনালোকৰ গাওৰ যে এই লখিমপুৰ গাওৰ আপোনালোকৰ নামঘৰটো যে।
হয় হয়।
নামঘৰটো নিৰ্মাণ কাৰ্য চলি আছে বুলি মই শুনিছিলো তাকে কিমান কি আগবাঢ়ি গৈছে মই অলপ জানিব বিচাৰিছো জানিব বিচৰা মানে জনাহেঁতেন ভাল আছিলে।
অ' নামঘৰটো প্ৰায় সম্পূৰ্ণ হৈছে খালি এতিয়া গাঁওৰ মানুহ বিলাকেও ইমান আ, পইচা পাতি দিব লাগিছিলে মানে পইচা পাতি চবেই দিব পৰা নাই।
হয় হয়, গাঁৱলীয়া মানুহে আৰু হয় হয় গাঁৱৰ গাঁৱলীয়া মানুহে আৰু খে তি বাতি কৰিয়ে ধন উপাৰ্জন কৰে আৰু তাকে ইমান সোনকালেতো পইচা পাতি দিব নোৱাৰিব ন। বাকী চৰকাৰৰ পৰা কিবা সাহায্য পাতি আগ পাইছে নে মই সেতো জানিব বিচাৰিছো।
চৰকাৰৰ মানে এবাৰ এম এল এ ভূপেন বৰাই আৰু ৰামভূঞাই কিবা এটা সাহাৰ্য্য দিলে বাৰু।
হয় হয় বাকী ভালদৰে দিছে নহয় সাহাৰ্য্য বিধ?
উম। উম ভালদৰে দিছে বাৰু এতিয়া ৰাম ভূঞাই দি ছিলে নামঘৰত তাকেই বনাই থকা হৈছে আৰু। বাকী আপোনালোকৰ মা-দেউতাৰ খবৰ ভাল?
বাকী ভালেই বাৰু আমাৰো এই নামঘৰটো বনাই আছে যে।
অ হয়, হয় হয়।
তাকেই বোলো আ মি আপোনালোকৰ গাওৰ ফালে যাম নেকি কিবা ধন তুলিবলৈ তেনেকে।
তাকে আহিলে দুঘৰমান আছে বাৰু চহকী তেওঁলোকৰ পৰা তুলিব পাৰিবা।
হয় হয় তাৰ পৰা আমাৰ নামঘৰটো বহুত আগবাঢ়ি গৈছে কাম কাৰ্য।
হয় হয়, আমাৰ এইবাৰ নামঘৰত হেৰি ভাগৱত পাঠ পাতিব দু দুদিনীয়াকে ভাওনা পাতিব।
তাৰাপাই অ হয় হয় যাম বাৰু। বাকী এইবাৰ আমাৰ যিহেতু ব'হাগ বিহু আহি আছে।
হয় হয়।
আমি এতিয়া হুঁচৰি গাবলৈ বহুতো ল'ৰা- ছোৱালী ডেকা- গাভৰু ঢোল, পেঁপা, গগনা কিবা-কিবি তেনেকে আমি বহুত বহু বস্তু যোগাৰ কৰিব লাগিব অতিসোনকালে সেইবাবে মই অলপ অলপ আপোনাৰ পৰামৰ্শ বিচাৰিলো বিচৰা হেঁতেন আপোনাৰ পৰামৰ্শ দিয়া হেতেন ভাল পালো হয়।
উম পৰামৰ্শ বুলি ক'বলে তেনেকা নাই গাঁৱৰ সকলো ল'ৰা ছোৱালী লগ হৈ যদি দুটামান সাহায্য আমি আমাৰ নাৰায়ণপুৰৰ ফালে ওলাই গৈ দুটকা মান গোটাব পাৰি। তেনেকে সকলোৱে এতিয়া লগ হৈ পেলাই যাব লাগিব।
হয় হয় আমি গোটেই গাঁৱৰ ল'ৰা-ছোৱালী মহিলা ডেকা-গাভৰু চব এক একগোট হৈ গা গৈ গালে আমাৰ অলপ মানে মূল্যটো বাঢ়িব।
হ'ব উম লগতে সুবিধাও হ'ব সকলো
তাৰ পৰা আমাৰ এই বহাগ বিহুত এইখন আমি বহাগী মেলা অনুচ ষ্ঠান কৰাৰ সিদ্ধান্ত লোৱা হৈছে যিহেতু এইবাৰ। এইবাৰ আমি অলপ ডাঙৰকৈ বহলাই অলপ বহাগী মেলাখন পাতিম বুলি ভাবিছো। আপুনি ইয়াৰ বাবে কি ক'ব বিচাৰে?
বহাগী মেলাখন পাতিবলে হ'লে এ মূলধন লাগিব নহয় প্ৰথম।
হয়, হয়। আমিতো আধাটো মানে হুঁচৰি গায়ে গোটাব পাৰিম বাৰু। বাক কি খিনিয়ে এতিয়া চৰকাৰে কি কৰে? চৰকাৰে সাহায্য আগবঢ়ায় নে নবঢ়ায় তাক সেই আমি ভাবি আছো। চিন্তনীয় বিষয় হৈ পৰিছে এইটো।
তাকে। পাব পাৰি তেনেকে খালি সকলো বিলাক সময়ত কৰিব লাগিব কৰিবলগীয়া।
হয়, হয় বাকী বাকী আৰু মাঘৰ বিহু যে আহি যে আছে
হয়, মাঘৰ বিহুত আমি চুৰ কৰিবলৈ যাব লাগিব। আমাৰ মানে শুন্তি ঘৰৰ আমি শুন্তি ঘৰৰ মানে আগফালে দুজোপা বৃহত্তৰ হেৰি আছে নাৰিকল গছ আছে। তাত লোমা লোমে নাৰিকল লাগি আছে।
হয়, হয় মই আপোনাক তাকে ক'বলে বিচাৰিছো যে আমি তেনেকুৱা কেইটামান জেগা নি নিৰ্ধাৰিত কৰি ল'ম। আমি যোৱাৰ আগত আমি এটা সভা পাতিম যাতে য'ত য'ত যাওঁ কি কি কৰিম কাৰ কাৰ কি আনিম কুঁহিয়া আহ আলুগুটি তেনেকে।
কুঁহিয়া বুলি ক'লে আমাৰ এয়া অনিলৰ ঘৰৰ কুঁহিয়া আছেই। এতিয়া নাই কল আছেই। এইবাৰো আমি নাৰিকল, পতিবাৰ আমি তাৰ পৰাই আনো। হুম।
ভাল লাগে সিহঁতৰ কুহিয়া নি। জুইত পুৰি খাইও বহুত ভাল লাগে।
ভাল লাগে তাকে ইবাৰো আমি নেলাগিব কাৰণে নামঘৰত আগবঢ়াই দিছিলো। তেনেকে কৰিম কাৰণ তেহেঁতৰ ঘৰৰ মানুহ খিনি নাথাকে যে। মেজি বেলেগৰ লাতু ঘৰৰ পধূলিত খাই সকলোৱে
অ তাৰ পৰা আমাৰ এই তাৰ পৰা আমাৰ এই দুুল খুৰাহঁতৰ ঘৰটো যে।
অ, অ।
দোলখ দোল খুৰাহঁতৰ ঘৰৰ গোটেই বাউণ্ডেৰীত আমি জেওৰাখিনি আনি আমি মেজি জুইত পেলাই পেলাই আমি জুই সেক লৈ আমেচ লম বুলি ভাবিছো। আপুনি ইয়াৰ এইবোৰৰ বিষয়ে কি ক'ব বিচাৰে?
ভালেই হ'ব।
হয়, হয়। কোহালৰ ফালে আপুনি গলে অলপ দিগদাৰ হয় মানে অলপ আ আপুনি চমু চাপি অহা হেতেন ভাল হ'লহেঁতেন।
হ'ব, হ'ব দিয়ক তেতিয়াহ'লে মই অকমান দোকানৰ পৰা আহো। আপুনি অকন লাহেকে ফোন কৰি আছো।
হয়, হয় ঠিক আছে